হেল্ল'ও।
অ কওক পেহী
হে
কক কি খবৰ
ভাল
অ
ভাত খালি
ভাত এতিয়া খোৱা নাই ৰুটি চব্জি খাইছো
তাৰপিছত এ কালি ফুুৰিবা যাবি
অ কালি যাম
অ কি কি চাবা যাবি
কালি মানে আমাৰ তাতে বিজনীত তাৰমানে এটা পেহী আছে
অ
সেইটো মানে কিমান দিনৰ পৰা মাতি আছে একবাৰ মই মাৰ্চত গৈছিলো আমাৰ বিয়া আছিল ভণ্টিত
উম উম
তেতিয়া মাতি আছো মোক যাবা কৈ আছে যেন নাযাও তেতিয়াহ'লে পেহী ছোৱালী বিলাক আছে ন গালি দিয়ে খালি বাৰু বাৰু ভাল ভাল যাব লাগে যাব লাগে আ আজি ৰখি আছিল মোৰ কাৰণে স্কুল নাযাই মানে অ ত ভাবিছো আজি লগিব নালাগে আজি নাযাঙ কালি ৰাতিপুৱা যাম দে তেতে স্কুল গৈছে সৰু দা আৰু আৰু গালি পাৰে মানৰ ঘৰত আহি যাব নোৱাৰিন।
উম
আমাৰ ঘৰত আহিবৰ নালাগে
আহ অকমান আছে কালি আহিব টাউন ফুৰবা কি কি চাব যাবি লক্ষ্মী মন্দিৰ চাবি আৰু কি যাবি কৃষ্ণ মন্দিৰ চাবি
অ কিবা কিবি মন্দিৰ এনেকে চাব লাগিব
অ ভালে হৈছে অ
সেইটো জোগাত মই যোৱাই নাই জন্মৰ পাৰা
ম যোৱাই নাই, আমি একবাৰ চাইছো ৰোৱা আগতে
অ
মইয়ো পইচা চট আছে নহ'লে ময়ো গেলো হলে জাগা চাব একৰাৰ আৰু এইবাৰ চাইছো আগতে আৰু চাম
অ লক্ষ্মী মন্দিৰ গৈছে
এ আগেবাৰ চাইছিলো বহুত বছৰ আগতে বিয়া নহাতে চাইছিলো
নাই যোনটা লক্ষ্মী মন্দিৰটা বনাইছে নতুন কৰি যে
এ নতুনকে বনাবো যা নাই এইটো এইবোৰ ভাবছিলো যাম বুলি
অ
আৰু সেই সত্ৰ চবে যাবা লাগে বৰপেটা
হয় নেকি
উম সেইটো বিৰাট ভাল যাবি দুতাতে
ক'ত আছে এইতা
বৰপেটা সত্ৰ আৰু চৰ বুঙত আছেই কৃষ্ণ মন্দিৰ মই এইবাৰ গেলিহি লাষ্ট চাব যাম সেইকাৰণেতো যোৱা নাই পইচা অলপ যোগাৰ কৰিলঙ ৰ
অ যোগা কৰ ভালকে কিবা কৰক এই টাস্কত কমপ্লিট কৰা পাব।
আহ।
মই টাস্ক কমপ্লিট কৰিছিলো এইবাৰ টো অৰিছ কৰিছিলো। তাৰিত টিকটত পইছা কিবা কৌ চলো।
উম।
তাৰ পিছত তাৰ প নাই আৰু তাৰ কৰাই নাই আৰু।
কৰিব লাগে।
উম। ডিমটি কত কিবাত দিছে নেকি?
অ গৈছে।
ৰাতি পাৰে।
ৰাতিপুৱাই যাবা লাগে চাৰে পাঁচ তাত।
অ। কেটাত আহিব।
আঠ এটা বজাত আহি পাবু।
আঢ়ৈটাত।
উম।
অ লিমকি যা নে তা বিজন সফালে কেতিয়াও।
তাইফ যান নাই আৰ গেছে তাই কৰ তাই দি চাইছে।
ত টাউন যাই যাই আহিছে একবাৰ।
আৰু কওক।
আৰুক মানে কি কি চব্জি খালি?
চব্জি মানে আজিতো আমি বৃষ্টি বাৰ হয় ন। নিৰামিষে আমাৰ ফালে।
আজি যাৱাই নহয় জি পানী আহিছে আৰু গা ভাল লগা নাই।
অঁ। খুৰা আহিছে বাৰ কিবাৰ পৰা গুৱাহাটীৰ পৰা।
অঁ।
গৰমৰ বন্ধু চুটি পাইছে ন?
অঁ।
ফুগা আহি গেল।
কেইদিন থাক।
আ কদিনমান।
উম।
বাকি আই এম চি যি কিবা কৰি আছিল যে,
অঁ।
কাম চ কৰি আছো আৰু মানুহ জইন দিম আৰু মানুহ হ'ব সোমাব আৰু ইনকাম এইবাৰ বাঢ়ি দিছে না।
হয় নেকি?
উম কৰা যদি ক।
পাৰিম দোই পোশালে কি হ'ল পোশালৰ।
কুশল দে বৰ্তমান স ইলেক্ট্ৰনিক কাম কৰি আছে না।
কিবা নকৰে।
নিলা এই নকৰে মানে কৰাই নাই। মানে ইতা লাহে লাহে ইনকাম এটা যে আহে এটা ভাল কাম। পাল সেইকাৰণে এইবাৰ আৰু মানুহ হ'ব আৰু কেইজনমান।
অ অ,
যাৰ যাৰ আগতিয়াকে ইনকাম কৰিছিল তাহাতৰ আইডি লাগিলাগ না। মই মোৰতো আছে মোৰ আইডিয় আছে সেই আইডি।
আমাৰ বিলাক বেয়া হৈছে নেকি।
আহ এতিয়া নতুন কৰিব লাগিব।
অঁ এতিয়া নাম্বাৰতে নতুন হৈ যাব।
আহ সেই নাম্বাৰ তাতে হৈ যাব কিন্তু নতুনকে বনাব লাগিব। নতুনকে খুলা লাগিব আৰু দুইজনী খুলব বোলে যদি কৰা ক যদি।
অ এতিয়া ভালে আছে এয়া নটৱৰ্ক মাৰ্কেটিং হয়।
উম ইনকাম ভালে আছিল তো মোৰ আগতে ভালে ইনকাম আহিছিল তো এখন হে কাম নকৰে না,
অ
ধানা দিলে কাম কৰিলে পইচাতো আহে খালি মোৰ বজাৰ কৰা তহে আহি আছে।
অ মোৰ পইচা আছিল মানে ফাঁচি আছিল মই নকৰি আছিলো।
উম,
কি আগতে দেখাই আছে কিমান কিমান পইচা ফাঁচি আছে তাতে।
পইচাটা ফাইছে যদি বোৰ তাকত দিলে পইচাটো সোমাই গৈ লাখ হয় মইত গতেই পইচা সোমাইছে। আৰু প্ৰত্যেক মাহে বাৰ কৰি প্ৰত্যেক মাহতে পইচা সোমায়।
অ,
তাৰিখে মানে ছয় তাৰিখে সোমাই যায়।
হয় নেকি।
উম আগত কৰিল পইচা যে বাঢ়ি দিছে যে।
অ তাক কিমান দিছে ভাৰাই,
তিন হাজাৰ টকা বজাৰ কৰিলি মোটামুটি চাৰিশ টকা সোমাই।
তাত ঠিকে আছে আৰু ফটাকপি আৰু কিবা বাঢ়েৰে না সেই, ভেলু বেটা পাৰে ন প্ৰডাক্ট বিলাক ভেলু পাৰে না,
অ,
অ আৰু পিভি নাকি এটা থাকে এইটা বস্তুটা বাঢ়ে।
উম,
ত দু যদি জইন হক তিনজন দুজন জইন হব তিনজন মান।
মইতো ইয়াতে নাথাকিমেই আৰু যাবাই লাগিব ছাব্বিশ তাৰিখে, ৰেডি হব লাগিব।
ক'ত যাবি অ আৰু আৰু যাবি।
অ,
অ অ,
মেলা দিন হ'ল অহা দাদাৰ বিয়াৰ পাইছে যোৱাই নাই।
উম এইবাৰ কাক কাকা যাব।
এ মই আৰু আমাৰ লগৰ এটা,
আ
অসুবিধা আছে পইচা তাৰ মানে যে
উম ত সেইবিলাতে বহি বহি যাম ক আ
হা
ওমহ এতিয়াতো ইনকাম কৰ
অ কৰিবা লাগিব ত যাবা লাগিব অলপ পইচা কিবা কৰিব লাগিব
উম নহয় নহয় মোবাইলতে ক
হয় তাতে কিমান পইচা ইনকাম হ'ব মানে অলপ চলপ হ সেইখিনি দি নচলে না
উম
তাৰপিছত অলপ পইচা আছে লোন দিব লগা
আ আ
মোবাইলৰ কে কিবা এম আই দিব লাগে একৈশ কৰি
উম
এনেকে কি কিবা হৈ যায় ন
ম তাই দি
মাহতৰন লগত আছে বটল
উ উ মোৰো আছে এই লন চন আছে
পইচাগিলা বিয়াতে খচা হৈ গৈছে আমোক তামোক কৰি হেন ওলটা পোলটা কৰিয়ে না
উম
ওলটা পুলটা মানে মানুহ গিলাক ভাল নহয় যে
অ
মানে কেলা চবে আপোনাৰ নিচিনা নহয় না আমাৰ পেহীৰ নিচিনা হয় না
উম
আমাৰ এইবিলাক মিলাবা নাজানে কাক কৰিছ এইবিলাক ভালকে এ মা কবা লাগিছে যে অ কি কৰে ডিম্পিৰ মায়ে ভাল জানে আৰু আৰু ৰুমিৰ মায়ে ভাল জানে তাহাঁত তাক কলেতো টেনচন নাই তাহাত ভালকে মিলালৈ চল যায়
উম হু হু
অ মোক এই ফ্লেভাৰ ভালেতো
উম
ধুনীয়া কৰি মিলাই দিব পাৰে চালা কিন্তু এই বাকী মানুহগিলাক নৰে ইমান ভালকে খালি হাল্লা কৰিবই জান হা
চবৰ আইডিয়া নাথাকে না
উম এদিন কি বাৰে কোনদিনা জানি লাষ্ট দিনা এনেকে বিয়া নেক্সদিনাখন মাছ খ কিনি এনেকে এনেকে চব্জি বনাবা একদম একদম সি বনাই খুৱাই দিছে বাতে জানাব পলাই গৈছে একেবাৰে
উ হু
আঠাইশকে হৈছিল
অ
এই আহিলে আহিবানে চিধা ভাত
অ
কিমান ভাল লাগছে খাই না
এইতাটো বানাবা জানবা লাগব, খালি এটা পৰা জানলে নহ'ব না।
অ আম আচাৰ গিলা, আচাৰ গিলা কিমান কৈছে। মাৰামাৰি কৰি ৰাতি বাল্টি চাল্টি ভাঙি চিয়াৰ চিয়াৰ ভাঙিছে।
হেহ হে।
এনেকে অ আছে আৰু। তাক আমি একো ক'বা নোৱাৰোঁ।
অ তোৰ মাক লৈ আইবা ক, তোৰ বৌক লৈ আনা আয় ফুুৰবা দিবি আহিবা দিবি আমাৰ তাতে।
অ। অ বৌক?
অঁ।
তাকো ঘৰত মাতিছে বাৰে বাৰে তাক।
এ মই মানে এনে আগৰ পৰা কলো লৈ আহবি লৈ আহবি নাহিলে।
যাব কোনবাদিনা। তোমাক কিবা দিবা যাবা লাগে। তা তাক এ কন্টলৰ কিবা কাট, কিবা দে যে ফিংগাৰ তাতে যাওক তাতে গেলে আমাৰ কি হ'ব হয় নহয়?
উম।
আমাক এটাই লাগে, ফিংগাৰটা।
অ এতে উঠে লব লাগছে, উম।
হয় এইতা মাথা মাৰি থাকে। অ। নাম গিলান উঠাবা লাগব এয়াতে।
উম।
আইছাটো স্কুলত যোৱা নাই?
স্কুল বন্ধ তো গৰমৰ বন্ধ। টিচনতে নেগেল। হা?
বাঙাইগাওত ভাগিনী আছে এটা তাৰ স্কুল বন্ধ হোৱা নাইতো নাই হোৱা।
তাহাতে
অ, টাউন মে চাৰে নটাত যায়।
উম।
তাতে পুৱা আৰু বাৰটাত আহে।
এ টেনৰ গিলাক লাগছে, এ নাইনৰ গিলাক দিয়া নাই।
অ। সৰু গিলাক হৈছে বন্ধ।
অঁ। অ আজি টিচনত যাবা নোৱাৰিল পানীৰ কাৰণে।
অ। এই ছেভেনত নাকি এইবাৰ?
নাইনত।
নাইনত।
উম।
আহা আঠাইছত মেট্টিক দিব না?
আহ আহা বাৰ হেৰি কল্লাক হয় কিন্তু যাৱা বাৰ ৰাখি থৈছিলো যে এইটোত।
অ। খালি ঘূৰি ফুৰে ই দেখা পাওঁ মই।
আহ এলাই কাম কৰে কি কৰব এতিয়া।
চাইকেল লৈ পেলাই